হেল্ল'?
মোৰ আৱাজটো আহি আছে নে? মোৰ আৱাজটো আহি আছে নে? অ এই আছো। হয় মই এনেই ঘৰতে আছো বহি আছো।
ভাত খালা নে?
ভাত নাই খ খামে আৰু গা চা ধুই পেলাই ভাল
অ, দেখালে আজি কিমান গৰম পৰিছে?
গৰম এইকেইদিনটো কিবা হ'ল হঠাৎ কিমান গৰম পৰি গ'ল। এইকেইদিন ঠিকে আছিল অলপ চায়া টায়া আছিল আজিতো নায়ে চায়ায়ে নাই সোধা
বুলি আহ তুমি গৈছিলা ন সিদিনাখন শ্বিলঙত
শ্বিলং অ কোনদিনা গ'লো শ্বিলং অ শ্বিলং পাৰ হৈ গৈছিলো আমি আমি হেৰি গেছিলো কি লাইট লাইট নম ন কি নাম আছে মাছুকা মাছুকা।
উম। মইও যাম বুলি ভাবিছিলো দেখানে এইটো সময়তে যাব লাগে কাৰণ, কাৰণ এইটো সময়তে ধৰা অলপমান ঠাণ্ডা আ, পৰে ন তাতে জাগাটোত আৰু লগতে দেখা নাই ইয়াতে ইমান গৰম পৰিছে, টো থা থাকিব নোৱাৰে অলপমান ভাবিও আছিলো যে অ গৰম বন্ধ ন, অলপমান ফুৰি আহো অ তাকে মই ভাবিলো তুমিতো গৈছিলা সেইদিনাখন। তে মই ভাবিলো যে তোমাক দিব আৰু কেনেকুৱা লাগিছে তাতে যায়?
মানে জাগাতো ভাল আছে কিন্তু আমি যাওঁতে অলপ কষ্ট পাইছো মানে বহুত ৰদ দিছে। ছে, একদম মানে আমাৰ ইয়াতকে আমাৰ ইয়াত যদি ছেম ছেম ৰ'দ দিছে ততে বহুত ৰ'দ দিছে কষ্ট কৰিছো অলপ কিন্তু জাগাটো ভাল। ৰ'দ নহলে বৰষুণ চলং নহলে অলপ ভাল লাগিল হয়, ত এনে ঠিকেই আছে।
অ কেতিয়া কেতিয়া গৈছিলা তুমি?
মই আমি হেৰিত গলো, জু -জুনত গলো নেকি অ- অ -অসমত গলো এই দশ- বাৰ তাৰিখ মানে গলো।
অ তাকে ভালে কি কয় এতিয়াহে বেছি গৰম পৰিছিল জুনত কিন্তু ইমান এটা গৰম পৰা নাছিলে। মানে মই কৈ আছো মানে এতিয়াৰ লগত তুমি যদি মিলাই চোৱা ন এতিয়া বহুত গৰম কৰিছে ধৰা ইমান গৰম পৰা নাছিলে তাকো গৈছা ঠিক কৰিছা এইটো মাহতে ক'বা যাওঁ নেকি ভাবি আছো।যাবা নেকি?
পাৰি যাব আমি একলেণ্ড চেকলেণ্ড যাব পাৰি।
অ তাকেই ভাবি আছো আহ আমিতো কিমান দিনেই হ'ল ধৰা দুই বছৰে হল ন আমি যোৱা নাই। আহ আগবাৰটো গৈছিলো ভাল লাগিছিল কিন্তু ন।
উম ভাল লাগিছিল ভাল লাগিছিল কিন্তু অকলেণ্ড যাব অলপ আজিকালি বেয়া ভয়ো লাগে এইবোৰ পানী বোৰ লেতেৰা ন।
হয় পানীবোৰ লেতেৰা হয় তাকে আৰু একো নহয় ভাল লাগে কিন্তু আমি ধৰা আগৰ পৰা গৈছো ন ইমান ভাল লাগিছে মানে এ মই ভিডিঅ' বোৰ চাই থাকো বনাম ভাল লাগে চাই মানে এইবাৰো ভাবিছো যাম বুলি কিনে তুমি যদি কোৱা একেলগতে ওলাও আৰু বন্ধুসকল মিলি ন।
অ পাৰি প্লেন টো কৰা কেতিয়া যোৱা ভালকে একদম পইচা পাতি কি কি কি লাগিব এইবোৰ
তাকেই এটা উবেৰ লৈ যাব পাৰি আৰু যদি চাৰি পাঁচ জন হয় আমাৰ লগৰবোৰক যদি সুধি চাও যদি সিহঁতে যায় এ চাৰি পাঁচজনে মিলিয়ে যাওঁ আৰু একুকেণ্ডত
অ অ আৰু এইবোৰ জেগাত। এজন দুজন গলে লাভ নাই তিনজন চাৰিজন এক পাঁচ ছয়জন গ'লে ভাল লাগিব।
চিজন গ'লে মানে ভাল লাগে আৰু ছবে।আগৰবাৰ আমি কেইজন গৈছিলো? তিনিজন গৈছিলোঁ ন আমিতো ভালে ভাল অ
এইবাৰ চাও আহ যদি আৰু দুটা দুজন লগৰ আছে মোৰ তুমিও চিনাকি- চিনাকি দিয়া সিহঁতেও সুধি চাও, বা কি কয় সিহঁতে যদি যায়। অহ ত' এইটো মাহত ধৰা এই দুই সপ্তাহ ভিতৰতে যাব পাৰি আৰু ন?
অ পাৰি ঠিকে আছে, পইচা-পাতি মিলিলে যাম বাৰু প্লেনটো কৰিবা। কিন্তু ঠিক নাই ক'ব নোৱাৰি মোৰ ফিক্স নাই।
যাবা যাম দিয়া ভাল লাগিল, কাৰণ আমি ফুৰিছিলো ভাল লাগে ন একেলগতে ফুৰি। এতিয়া ধৰা দূৰে-দূৰে জাগাত যাই ভাল লাগে, আৰু লগতে যি গৰম পৰিছে, আৰু তাত- তে একো বেয়া নালাগে আৰু তাতেই ভালে লাগে। মান ধুনীয়া ধুনীয়া আছে ভাল লাগে ন।
অ ভাল লাগে কিন্তু প্ৰব্লেমটো মই পানীটো অলপ বেয়া পাওঁ, পানীটো অলপ লেতেৰা মানে অলপ দেৱা' লেতেৰা হৈ থাকে। মানে অলপ ভয় লাগে, ইনফেকচন চিনফেকচন হৈ যাব পাৰে ন।
একো নাই তাৰ পিছত গা ধোলে হ'ল আৰু, অ তাকেই আৰু পানী-চানী অকণমান লেতেৰা থাকে। আগৰবাৰ যাওঁতে ধৰা লেতেৰা নাছিলে ন, ইমান এটা লেতেৰা নাছিলে, এটা চাফাই আছিল।
অ আগৰ বাৰ জোৱাটো ঠিকেই আছিল, একদম চাফা আছিল এতিয়া- এতিয়া গম নাপ আৰু নাই ইষ্ট্ৰাগাম-চিচটাগাম চাই থাকো ন, ইউতিভত ভিদিঅ আহি থাকে ন, এইবোৰত লেতেৰা দেখাই মানুহ এই কিবা-কিবি পেচাব চেচাব কৰে, এইবোৰ বেয়া লাগে দেখি পেলাই।
সেটো জানি বুজি কৰে ইিহঁতে। কিন্তু এতিয়া মই চাইছিলো, অলপমান ধৰা ইণ্টাৰনেটতয়ে চালো, অ মান কি ক, অলপমান নতুন নতুন কিবা-কিবি অহ আৰু এড কৰিছে মানে। ৰাইড আৰু এইবোৰ অ' মানে ভাল লাগিছে চাই ভিডিঅ' বোৰ চাওঁ, চাও ন মাজে-মাজে আহি থাকে। এ সেইবোৰ চাওঁ, আহ তেতিয়া দেখা পালো যে মানে ইমান ধুনীয়াকে অ নতুন নতু নতুন বস্তু মানে এড কৰিছে তাতে। ভাল লাগিব এইবাৰ ভাবি আছো মই যাম বুলি, ওলাম দিয়া একদিন ন।
উম' যাব পাৰি, আগতে আগতছে মানে এইবোৰ কি হৈছে এতিয়া আগতে যোনবোৰ ৰাইড আছিল তাতে মানে এইবোৰ মাজতে আটকি যোৱা নাছিলে, আজিকালি মানে আটকি যায় মাজতে, কি বা হৈছে এইবোৰ ৰাইডবোৰ পানী সোমাই ছেনে কিয়ে বা, গম পোৱা নাই।
কি যায় নেকি কেনেকে গম পালা, গৈছিলা নেকি তুমি?
অ মোৰ লগৰ মানে গৈছিল এজনক সুধিছিলো কেনেকা লাগিল, ক'লে কি ভালে মাজত ৰাইডটো মাজতে আটকি আটকি য যে ভয় লাগে বোলে মাজতে আটকিছে আগ আগুৱাই নযায় পিছুৱাই নাযায় মাজতে ৰৈ থাকে‌ লাহে ভৰিতে যাব লাগে, বহুত মানে ভয় লাগে ভিতৰতো আন্ধাৰে থাকে ন।
উম সেইটো হয় কিন্তু, কোনটো পানী ৰাইডৰ কথা কৈ আছানে, নে ইলেক্ট্ৰিকেল যোনবোৰ ৰাইড আছে সেইবোৰৰ কথা কৈ আছা।
অ ৰাইডবোৰ যে পাইপেদি যে পুৰা এনেুৱা ঘূৰি, ঘূৰি, ঘূৰি ৰি বহি যাব লাগে দুটা দুজন মানুহ যাব লাগে যে, সেইবোৰ।
অ সেইটো আটকি যায় অ, পানী কম থাকিলে আ যাই চাগে, এটা আছিল ন ডাঙৰ এটা ৰাইড আছিল ন সেইটো আমি যে উঠিছিলো, কি ভয় লাগিছিল ন?
অহ' সেইটোতো মই মোবাইল ভিদিঅ কৰিছো মোবাইল হাত কপি, কপি মানে প পৰিলেই হয় মোৰ হাতখন এ কিবাকে মই বুকু চুকু মৰি মৰি যোৱা যেন লাগিছে।
সঁচাকে তুমি যে মোবাইলটো লৈ আছিলা উৰি গৈছিল মোবাইল টো ইমান ভাল লাগিছে তাতে আহ' মোৰ এতিয়াও ভিডিঅ'টো আছে মই চাই থাকো নো মাজে-মাজে ভাল লাগে। ঘূৰি গৈছিল যে ন মোবাইলটো। বাপৰে, যদি তাতে যদি সেইয়া মোবাইলত যদি তোমাৰ বেল্টটো নাথাকিল হয় ন। সেইটো মবাইলটো উৰিয়ে গ'ল হয়।
উৰি, উৰি গ'লে আৰু উম' আৰু এনেও মোৰ মোবাইলটো ৱাটাৰপ্ৰুফ নহয়। চেচ মানে ইমান দামী মোবাইল খতম হৈ গ'ল হয়।
অ সেইটোয়টো ৱাটাৰপ্ৰুফ নাছিল নেকি মবাইলটো দামী হয় যদি?
নহয় নহয় দামী হলেও নাথাকে আজিকালি কিছুমান সৰু সৰু বচ
ভাল নহয় চাগে মোৰ
উ হল মানে। কি ওৱান প্লাছ মোবাইল ভাল নহয় নেকি আৰু তুমি কচোন এইটো এটা ম মোতা মোতি মোৰ এইটো মোবাইল। চাৰি বছৰ হ'ল আজিলেকি একো প্ৰব্লেম দিয়া নাই স্মুথ চলিছে একদম। এতিয়া মানে নতুন যেতিয়া লৈছিলো তেনেকা চলৈছো এতিয়া এনেকাই চলছে।
সেইটো হয় কিন্তু তুমি বাৰীতটো না সেই নহয়। ৱাটাৰপ্ৰুফটো থাকিবই লাগে মোৰ মোবাইলটোতো ৱাটাৰপ্ৰুফ
এনে ৱাটাৰপ্ৰুফ মানে কি এনে অলপ চলপ পানী পৰিলে একো নহয় এ জুবুয়ালে সেইটো বেলেগ ৱাটাৰপ্ৰুফ টো বেলেগ হয়।
ব্যায়াম
অ আৰু হেৰি তুমি বোলে কোনদিনা হেৰিত গলা বোলে টাওন গ'লা বোলে
ছিলো ঠাণ্ডা আছিল কিন্তু মানে বহুত গৰম হৈছে কিন্তু দেই। মানে ভাত এখিনি বৰ হৈছে মই মই তোমাক কৈছিলো তো অ কি ক ফোন মাৰিছিলো তুমি যাবা নে তুমি ক'লা কি বিজি আছা তুমি গলা কিয় নগলা তুমি ক'ত আছিলা?
আছিলে অলপ পইচা অলপ প্ৰব্লেম চলি আছিল ঘৰত
এতিয়াতো আছে চাগে পইচা।
উম এতিয়া আৰু কি মানে এতিয়া নাই মই এতিয়া মানে বি এ টো কমপ্লিট কৰিলো এতিয়া ঘৰত মানে এনেই থাকো ন। পইচা পাতি এনে বেয়া মা দেউতাক খুজিব বেয়া লাগে এতিয়া।
সেইটো হয় সেইটো কিন্তু সঁচা কথা কিন্তু অ মানে এতিয়া আৰু খুজিব ভাল নালাগে ডাঙৰ
তুমি এতিয়া কি ভাবিছা এতিয়া কি কৰিবা এতিয়াটো তোমাৰ হৈ গ'ল ন ডিগ্ৰী। কি কৰিম বুলি ভাবিছা।
অ ডিগ্ৰীটো হ'ল বাৰু এতিয়া এতিয়া ভাবিছো কৰবাত কিবা কাম পালে কৰিম বুলি।
তাকেই মোৰো মানে শেষ হোৱা নাই এতিয়ালৈ পঢ়ি বা পঢ়াটো শেষ হ'ল বুলি ভাবিছো ক'তবা ভাল জেগাত যাও
তুমি এতিয়া কি পঢ়ি আছা
মই এম বি এ কৰি আছো শেষ হোৱা পাছত
কিমান ইয়াৰত আছা এতিয়া কিমান চেমত এতিয়া তুমি।
এয়া এতিয়া মই থাৰ্ট চেম পাম গৈ। চাৰিটা চেমিছটাৰ এতিয়া মোৰ দুটা কমপ্লিত হ'ল এতিয়া দুই নম্বৰ শেষ চেকেণ্ড চেমিছটাৰ শেষ হ'ল এতিয়া থাৰ্ট চেমিছটাৰ সোমাইছো এতিয়া মই কলেজত ইণ্টাৰ্ণশিপ চলি আছে এতিয়া মোৰ অকণমান প্ৰব্লেম আছে। সেইকাৰণে মই মানে ইন্টা কৰিল কিন্তু ভাবিছো আ। পিছত কৰিম সটো কৰাৰ পিছত এটা এক্সপিৰিয়েঞ্চ আহি যায় আৰু সেইটো মোৰে লাগে ন সেইটো ভাবি আছো এম প তুমি কি ভাবিছা কি কি কামত সোমাবা সেইটোয়ে আৰু চাও মেনেজমেণ্টৰ কাম এটা কিন্তু পাম নে নেপাম ।যদি পাও চাওঁ ভাল যদি কাম পাই যাওঁ বাহিৰতো যদি পাই যাওঁ যামগে বুলি তুমি কি ভাবিছা।
মইয়ো একেই কৰিলো এতিয়া অলপ বি এ টো কমপিলিড কৰিলো মই এতিয়া কৰবাত চাই আছো বিচাৰি আছো দিয়ে দিয়ে আৰু এতিয়া মানে তুমি যি গ'লা তুমি যে গ'লা এই খলাত বৰফ জাগাটোৰ নাম কি ক'লা তুমি?
অ অ।
অ তা কি এনে কি মানে খৰচা কেনেকুৱা
খৰচা পৰিছে কি ক দহ হাজাৰ মান গৈছে মোৰ অহা যোৱাটো পইচা লাগে ধৰা খোৱা লোৱা কৰি আহ কি ক পইচা ভালে খিনিয়ে যায় ভাল লাগিছে কিন্তু জাগাটো বহুত ধুনীয়া বৰফেৰে আগ আছিল আৰু লগতে ইমান বৰফ গাড়ী নাযায় তাৰপিছত গাড়ীটো সদায় চাফা চাফা কৰে তাতে অ গাড়ীটো চাফা তাফা কৰি মানে এনেকে মানে আহ যায় আৰু তাৰ পিছত মানে চ কি কয় চলাব পাৰি আৰু বহুত পিছল আৰু ৰাতি সময় হলে কি হৈ যায় সেই বৰফপূৰ্ণ কলা পৰি যায় কলা পৰিলে মানে সেইয়া বহুত পিছল হৈ যায় যায় আৰু বৰফটো তেতিয়া মানে তুমি যদি খোজ কাঢ়া নহয় সময়ত তুমি পৰি যাবা তুমি বাৰে বাৰে পৰিবা সেইটো কিন্তু সঁচা কথা বহুত বৰফ এই কলা হৈ গ'লে বৰফকেইটা আৰু বেয়া হৈ যায়
অ ঠিকেই আছে আৰু এইটো ভাল ভাল কথা দিয়া বিশ্বাস ঠিক আছে দিয়া মোক মায়ে মাতি আছে মানে ভাত ভাত হৈছে মানে খাওঁ ভাত খাও
অ কি বনাইছে মায়ে
কিবা গম নাপাওঁ
অ ময়ো ভাত খাওঁৱে আৰু টাইম হৈছে ন এনে কেইটা বজাত খোৱা তুমি ভাত
মানে দুটা খাও বা দুটা বিচ মানত খাই দিওঁ।
অ আজি দেৰি হ'ল নেকি?
আজিও দেৰি হল এই গৰমত আৰু ক'ত খাবা ইমান জল্দি খ। খাব মনে নাযায় গৰমত।
তুমিতো এচি লগাইছিলা ন?
অ সেইবুলি এচি এনি টাইম লগাই থব নোৱাৰি ন বিলৰ কথাও আছে।
অ সেইটো হয়।
অ। ৰাতি লগাই লওঁ টেনশ্যন নাই ৰাতি ৰুমটো লগাই ঠাণ্ডা কৰি লও তাৰ পিছত বন্ধ কৰি দিও ফেন চলাই দিও হৈ যায় আৰু।
ৰাতিটো ব ঠাণ্ডা আৰু বেছিহে লাগিব এ চি লগালে।
অ নাহ গৰম আছে।এ চি লগাই এইফালে আৰু ৰাতি মানে কি এতিয়া ঠাণ্ডা আজি কালি নাই এ।
তুমি দিনত এ চি নলগাই ৰাতি লগোৱা।
উম দে দে হ'ব দে পিছত
দিয়া দিয়া ঠিক আছে।